হেল্লো
অ কি কৰি আছ
এনে আছো কি কৰিবি মোবাইলটো চাই চাই
অঁ অঁ ভাত পানী খালি নে কি?
খালোঁ খালোঁ
অঁ অঁ
টিভি মোবাইল এনেকে চাই আছে
উম উম এয়া
চতে খালি
খালোঁ এ মোবাইলটো চাই আছিলোঁ বিচনা পৰি -পৰি, মই বোলো ফোন এটাকে কওঁ। হ আমাৰ আকৌ কেতিয়াবাতে খালো সোনকালে নহয় ভাত খোৱা তাকে এই দিনত ইমান গৰম পৰিছে সন্ধিয়ালৈ আকৌ বৰষুণ দি দিলে
ইয়াতো বহুত বৰষুণ দিছে কম পইচা আছিলে অ গৈছিলো, বা কেনেকুৱা গৰম তা পাছত আহিবলৈ লওঁতে এনেকুৱা বৰষুণ! বৰষুণতে আহিছোঁ।
উম
উম
তাকে মানে গৰমটো বেছি হলেও দিগদাৰ আৰু এই দিনকেইটা মানে ইমান দিনটো বেয়া হৈছে মানে তোৰ এই ৰদ দিলে গৰম বৰষুণ দিলে ঠাণ্ডা মানে ঠাণ্ডাও এনেকুৱা বৰ বেছি ঠাণ্ডাও নহয় কিন্তু ফেনখন ললে ঠাণ্ডা লাগে ফেন নললেও নোৱাৰোঁ সেইটোকাৰণে মানুহবিলাকক বেমাৰ আজাৰ হৈছে। এ অকমানি শুলে নেকি?
শুলে শুলে।
হা হা
ইংলেণ্ড
শুলে মই এনে মোবাইলটোকে টিপি টিপি চাই আছো মই বোলো ফোন এটকে কৰোঁ বোলো।
মই ভাবিছিলো কৰি মেলি আজৰি, নকৰিলে
উম উম উম ভাত কি বনালি?
এও আহোঁতে মাংস লৈ আহিছিলে
আহ দৈ দি বনাইছনে?
দৈ দি বনাইছোঁ।
উম উম
দৈটো সানি উমম
দৈ দি তোৰ হেৰি ব্ৰইলাৰ মাংসও বনাব পাৰি ন?
এই চিকেনটো ভালেই হল।
মূৰ্গী পা মহো পাৰি
এই খালি কালাৰৰ কাৰণে জলকীয়া গুৰাটো দিব লাগে, কাৰণ দৈ দিয়াৰ লগে লগে বগা হয় যাই। মেগ্নেত গজিলে ভাল হয়।
উম, উম, মই সেই মানে বস্তুতটো বনাব এনে মোবাইলত চাই আছোঁ বাৰু কিন্তু মোবাইলত চোৱাতকে মানে এতিয়া ধৰ তহঁতে বনাই থাক ন। থ থ পাই দিলে বেছি সুখী ভাল হয় আও উ মই এইবাৰ মাংস আনিলে তোক সুধি সুধি বনাম ৰ। এ মানে দৈ দি। এনেই বনাওঁ কিন্তু এই দৈ দি মোৰ বনোৱাই বনোৱা নাই মানে। খাই ভাল পাওঁ কিন্তু দৈ দি বনালে খাই ভাল লাগে কিন্তু হেই হেৰি আকৌ বনাবলৈ নাজানা নহয় পাৰিম মানে, মানে বনোৱাহে নাই এইবাৰ সেই আনিলে তোক তাকে। অকমাণি ছোৱালীজনী আহিছিল যে ভাল হল নে নাই
ভালকে ভাল পোৱা নাই আজি হাচিয়াই আছে বতৰও বেয়া নহ
এইটোৱেই মানে ধূলিও পায় নহয় বতাহোও পায় এয়া তাকে হ হ
তাই আজি ভালকে ভাত নেখালেই
কিয়? ৰাতি? কিয়?
টোপনি ধৰিলে যে।
উম।
অ আগতে ভাতকেইমান খুৱাই দিব লাগিছিল আকৌ।
এ অ' মই আহি পোৱাতে অকণ দেৰি হৈছে যে।
অ'।
তাকে ভাত বনাই থৈ গৈছিলি নেকি?
দালিটো বনাই থৈ গৈছিলোঁ। ভাত আহি বনাইছোঁ, মাংসটো আহি বনাইছোঁ।
উম উম, এই ৰাতি ভাত কেইটামান ভালকে খাই শুলে মনটো ভাল লাগে।
অ'।
নহলে ৰাতিটো টোপনিটো সিহঁতৰ নাহে নহয়।
উম।
চত ফটাই, চত ফটাই থাকে এ।
উম।
তাকেই উম, এতিয়া সেই কি হল পাহে কম উম। প্ৰতিযোগিতা আছি কেনে হৈছে?
ৰিজাল্টৰ কাৰণে ৰৈ আছিলোঁ আকৌ আহি থাকোঁতে বৰষুণৰ কাৰণে গুচি আহিলোঁ, আহি থাকোঁতে ৰাস্তাতেহে পাইছো।
অ', অ'। আপায় জানিব যাবি নে, নে কাইলৈ যাবি?
নাই কালিলৈ আজি নাযাওঁ আজি এওঁ নাই যে। উম।
এনেকে পিছত ল'লেও একো প্ৰব্লেম নহয় ন'?
উম, প্ৰব্লেম হয় কেতিয়াবা। আকৌ ফোন কৰি থাকিব লাগে। মানুহ, উম, একে ক'বাতে লৈ ল'লে ভাল হয় আৰু
অ, অহ।
বৰষুণৰ কাৰণে গুচি আহিলো।
ঘৰ ওচৰতে আছিল নে?
হ দূৰ আছে এৰপা, উম, পোন্ধৰ মিনিটমান লাগে আৰু।
অ, পোন্ধৰ মিনিটমান লাগে।
হা?
পোন্ধৰ মিনিটমান লাগ
পোন্ধৰ বিশ মিনিটমান লাগে নেকি, পোন্ধৰ মিনিটমান পাওঁ যে এফালা। বেছি দূৰ নহয় আমাৰ সেই মৰিগাঁও ৰাস্তাতে। অকণ সোমাই দিব লাগে ইফালে, সোমাই অকণমান উম - উম। উম দে। হৈছে নেকি? হেল্ল? হেল্ল? হেল্ল?